হেল্ল' উম শুনা পাইছ?
উম মই ধুমডে হেল্ল'
অ শুনা পাইছ?
উম।
তোক মই মেছেজ দি আছিলো। অফলাইন আছিলি নেকি? কি কৰি আছিলি? অহ। মই আজি দিনতটো যি মাথা গৰম হৈ গৈছে।
কিয়?
মানে মৰ্ণিং জিমত আছিলো আজি অলপ দেৰিকে গ'লো। তাৰপিছত আকৌ মায়ে ফোন কৰি আছে ইমান, তাৰপিছত মই দেৰিকে ৰিচিভ কৰিছো। তাৰপা মায়ে কৈ তই ৰাতিলে গুচি আহাচোন। মই বোলো ইয় এতিয়া মই কেনেকে যাওঁ ইমান জল্দি জল্দি ৰাতিলৈ গুচি আহা বুলি কৈছে। তাৰপিছত বোলো কি হল? তাৰপৰা কৈছে হেৰি পাপাৰ গা বেয়া বোলে এনেকে থাচকে পৰি গল, মোক চুখ পৰা ফেন ওলাইছে। তাৰ পিছত এই জইন লগ হৈ গ'ল, মেডিকেল নিছো। তই আহচোন ঘৰত কোনো নাই। তাৰপিছ মই বোলো হব হ'ব ৰাতিলে যাম বাৰু। তাৰপা টিকেট চিকেট কৰিলো আৰু আজৰি হ'ল
উম।
তাপিছত আজৰি হৈ মেলি তাপিচত দিনটো নাই, এতিয়া সাতটা বজাত আকৌ মাই ফোন কৰিছে, তই নাহিলেও হব দে পাপা ইমান বেছি- হোৱা নাই, কাইলে ৰিলিজ দি দিব চেলাইন তেলাইন দিলে। এনেকা খং উঠিছে চব পেকিং চেকিং কৰি ভাত পানী বনাইছো, তাৰপিছত নগলো আৰু টিকেটৰ পইচা এনেই গ'ল
যায় আহিব পাৰ।
এ আকৌ যাম আকৌ মোৰ মানে আগষ্টত যাবই লাগিব। ভাইটি যাব যে তাক থবলে। তাৰপিছত আকৌ সেইকাৰণে দুবাৰ দুবাৰ কিমান অহা যোৱা কৰি থাকিম, নগ'লো আৰু সেইকাৰণে।
উম। এটা তিকেতত কিমান যায়?
চাৰে সাতশ। এনেই গৈছে মোৰ পইচা। উম। দিনটো মানে সেইবোৰ টৈনশনতে গ'ল মোৰ আজি।
উম। কি হৈছে প্ৰেছাৰ?
এ কিবা লাঞ্চত পানী জমা হৈছে।
হয়।
কি খাই আছ তই? অ' ভাল পাইছে বোলে, নিজে ফোন কৰি কৈছে হেনো, মোৰ একো হোৱা নাই, কাইলৈ যামগে মই বুলি কৈছে। কি খাই আছ?
আইচক্ৰীম।
বা একো নাখাৱ। কিন্তু এই ৰাতিখন আইচ ক্ৰীমটো ঠিকে খাই আছ।
উম, খাব মন গৈছে।
মই আজি বহুত দিনৰ মূৰত গাখীৰ চাহ খাই দিলো মোৰ একদম গেছ উঠাৰ নিচিনা হ'ল, ইমান খাবলে মন গৈছে। চিলে।
হালধী খাব লাগিছিল।
বাহিৰহে খাই আহিছো। গেছ হৈ গৈছে। বহুত মাহ মানে বছৰে হ'ল চাগে মই খোৱাই নাই গাখীৰ চাহ।
কিয়?
নাখাওঁৱে ক। ত' আজি মানে মই মানে ৰিলচ এটা দেখা পালো, তাৰপিছত মোৰ ইমান গাখীৰ চাহ খাব মন গ'ল। তাৰ পৰা মই তথাপিও নাখাম বুলি ভাবা নাছিলো। তাপা যেতিয়া যোৱাটো কেনঞ্চেল হ'ল, তেতিয়া খাই আহিলোগে এক কাপ।
তাপাত সেই তাত এতিয়া চাহ খোৱা জিভাটো, এতিয়ালৈকে পুৰিয়ে আছে।
অ', গাখীৰ চাহেব পুৰে নেকী বাৰু।
উম। ঐ গৰমত গোটেই ঘামি জুৰুলি জুবোলি হৈ আছো মই। গা ধুইছিলো হে, নাই এনেই খোজকাঢ়ি আছো বাহিৰত। নহলে নেটৱৰ্কে নাপায়। উম।
অকলে?
অঁ', মই সদায় অকলে থাকোঁঙ।
চা তোৰ পিছফালে ভোট।
নাই পায়, গোটেই পোহৰ হৈ থাকে।
আহি আছে চা।
মই ভয় নকৰোঁ আজিকালি।
তোৰ মনত নাই। তোৰ যে পিজিত। এ যে, উম।
কিন্তু ভয় নালাগে।
হেৰিতো টেপটো যে নিজে নিজে খোলা গৈছিল।
য়েচ। মই সেইটো টাইম যি আহিলো সেইকাৰণে এতিয়া ভয় নালাগে।
কালি নিউজ দেখিছ, কামাখ্যাত যে এটা মানুহ মৰিছে?
অ ন ৰাতি মাৰিছে।
উম, বাঁহে দি ভিডিঅ'টোত আজি ওলাইছেতো।
চি চি টিভিত দিছিলে হয় ন? চিচি টিভি ফুটেজত ওলাইছে। আৰু সি হেনো ড্ৰাগছ খোৱা।
অ আৰু আগতে বোলে কেচো আছে বোলে তাৰ ওপৰত বহুত কেইটা।
তাকো মাৰিছে ত'।
উম। বাচি আহিব সেইটোৱে। কেইদিনমান পিছত এনেও জেল পা ওলাই আহিব।
এতিয়া, এই যে ৰজ আলিক মাৰি পেলালে এন সেইটো ঠিকেই আছে। আৰু ড্ৰাগছ খোৱাবোৰ মোৰ হিচাপত জিন্দা থাকি কিনে অপদথ হে।
তাকে সে বেলেগক আকৌ কাৰোবাক মাৰিব বেলেগ কাৰোবাক। কাজিয়া লাগিব। সেইকেইটা জীয়াই থাকি কি কৰিব।
উম।
এ এনে এবোৰ নাটক।
অ।
এটা মাৰিক দেখালে আৰু একেবাৰে বহুত দাঙ মহান কাম কৰা নিচিনা।
হম।
ভাত আজি মা হেতেও খোৱা নাই নেকি?
নাই তাহাঁতে দালিয়ে খাই, মানে চুগাৰ থকা মানুহ ন। বালিয়াটো খাই বাৰু, বাকি নাই। মই মানে আজি তিনিবাৰমান লেট্ৰিনে গ'লোঁ। তাৰপিছত আকৌ এতিয়া মানে মোৰ ঠাণ্ডা খাব মন গ'ল। মই হেৰি আইচক্ৰীম খোৱাৰ আগত দৈ খালো। মই একো নাখাও বুলি শুইছিলোগে তাৰ পিছত আকৌ লৈ খালো। দৈ খাই উঠি এতিয়া আকৌ হেৰি খাইছোঁ, আইচক্ৰীমটো খালোঁ বিচাৰটিলৈ।
অ, দৈ খালে কিন্তু পেটটো ভা চাফা হৈ যায় গৰমত। মোৰ হাগাখন আছিলে দৈ খাই দিলো হৈ গ'ল।
উম, মক' দৈ
গৰমত খালে ভাল লাগে মই সদায় খাওঁ, সদায় ৰাতি আনো আনি পিনে ওম দৈ টো মানে গাখীৰ আনি থৈ দিওঁ তাৰ পিছত দৈ হৈ যায় পাছদিনা খাই দিওঁ। ৰাতিতে হৈ যায় ৰে, গৰম যে বহুত।
ওম।
আখিম অৰ্ডাৰ কৰি আনি খাইছ নে নে আগতে আনি থৈছিলে?
আগতে অনা আছে মানে সদায় খাম ভাবো সদায় পাহৰো। তাৰ পিছত আজি আৰু মানে পেটটো ঠাণ্ডা পেলাব লাগিল যে মই জানো হাগা মান টেবলেট খাই ভাল নাপাওঁ, কেতিয়াবা মই আইচক্ৰীম খাই ভাল পাওঁ। যেনেকে মোৰ কাহ হ'লে, মোৰ কাহ হ'লে চৰ্দি লাগিলে মাইচ ক্ৰিমহে খাওঁ।
মই আগতে জ্বৰ হ'লে খুব খাইছিলো হোষ্টেলত, জ্বৰ হ'লে আইচক্ৰিম খাই দিলেহে ভাল লাগে। আজিকালি নোৱাৰো দেই আৰু বেমাৰ হৈ মৰিব লাগিব।
মই সেই খালেই ভাল পাওঁ। কিন্তু সেইটো কেনেকুৱা হ'ব লাগিব জান? মোৰ মনটোয়ে ক'ব লাগিব যে তই যা আইচক্ৰিম খা
খা অ।
মই জোৰ কৰি খাওঁ ন তেতিয়া মানে কামত নিদিয়ে।
অ অ সেইটো মানে তোৰ মাইণ্ডৰ লগত কথা আৰু। তোৰ মাইণ্ডটো ভাল হয় কাৰণ সেইটো ডাইৰেক্টলি একো কাৰণ নাই।
অ একো নাই, ডক্টৰে শুনিলেতো গালিয়ে দিব।
সঁচাকে, আইচক্ৰীম খাই আৰু বেমাৰ ভাল কৰিব কৈছ।
কিন্তু সৰুতে যে এ যেতিয়া মানে মোক এটা বেবী ডক্টৰে চাইছে আছিলে
উহ।
প্ৰথমতে মানে মোৰ জ্বৰ হ'লে পূৰা এ খি হেৰি চল ডে কম্বল উৰাই সৰুতে এনেকুৱা আছিল ন ফেন - চেন অফ কৰি থৈ গৰমত তাৰপাছত সেই বাইদেউ কিন্তু কৈছিল যে ফেন খন দি থব, লাগিলে কমত দিয়ক কিন্তু দি থব কিন্তু তাই লাগিলে এখন পাতালকে গাত উৰি থাকক সেই যে বাইদেৱে ক'লে মোৰ এতিয়া যিমান মৰ গৰমতো মোক এখন কিবা গাত লাগিবই উৰিবৰ কাৰণে।
অ ময়ো লওঁ, মইতো সদায় সৰু পাতলা ব্লেংকেট এখন লৈ শুম। ভৰিকেইটাত লাগিব মানে মোৰ ভৰিকেইটাত।
এই এই ব্লেংকেট আনিছো মানে এইকেইখন যে এই ঠাণ্ডাৰ দিনত উৰা ব্লেংকেটকেইখন নোৱাৰো আৰু সেইকেইখন ভৰ বেছি অসুবিধা হয়, কেত কেতিয়া টাইপ ন সেইকেইখন সেইকেইখন নহয়। কিন্তু হেৰিকেইখন নৰো, এই এচিৰ কাৰণে যে
মই এ চি এ চি কমবল পাই অ।
অহ, সেয়া আনিছিলোঁ অনলাইনত।
উম
হয় গৈছিলো মোৰ লগত অ চাৰিশ কিবা টকা আছিল চাগে।
উম!
বৰ ভাল জানা সেইকেইখন।
উম মোৰ খনো ভালেই ল'বলৈ পাতলা একদম পিংক কালাৰখন দেখিছা চাগে সেইখনে সেইখন লওঁ সেইখন ধুনীয়া লবলৈ ধুইও দিব পাৰি কথা নাই পিতিককে শুকাই সৰু যে
উম মোক দেখোতে মই উম মোৰখনতো মই অসুবিধাৰ টাইমত মই ধুইয়ে দিওঁ
উম
আৰু মোৰ কি লাগ চাবি যে এতিয়া অসুবিধা হ'ব একদম মানে তিনিদিনৰ দিনা বা দুদিনৰ দিনা ধুনীয়া ঠাণ্ডা পৰি থাকে। পাওঁ আৰু মানে
উম নাই মোৰ যোনদিনা তিনিদিন থাকে নহয় সেইদিনা সদায় বৰষুণ দিব কাপোৰ নুশুকা বই মানে
ঠাণ্ডা দিনত হ'লেও মোৰ তেনেকুৱা হৈ পাইছে।
অঁ ঠাণ্ডা দিনত নাই মোৰ তিনিদিনৰ দিনা বৰষুণ নিদিয়ে দেই ধুনীয়া ৰদ দিয়ে মই আকৌ বেয়া পাওঁ নহলে মানে তিনিদিনৰ দিনা যদি মানে
ঐ কথা এটা গম পা মাইনু যে মাইনুয়ে যে পি এইচ ডি পালে নয় গুৱাহাটী পি এইচ ডিত চিট পালে আজি চবে কগ্ৰেচুলেশ্যন দি আছে।
বা এই আৰু এটা যে অংকিতা বুলি তাইও পাইছে চোন।
হয় অ হ'ব বাৰে অ তাইৰ মাজতে পাইছিলে নেকি।
কি সিহঁতে পি এইচ ডি এন্ট্ৰেন্ঞ্চ দিছিলে। ত আমিও দিম দেহা ওচৰত অ
নেট পাছ কৰি থৈছো উম
উম
যোৱাবাৰেই হ'ল তাই
সেইকাৰণে পাইছো আৰু মই পি এইচ ডি সেই লিষ্টখনত যেতিয়া দেখিছো ন চব
উম
মেক্সিমাম জে আৰ এফ আৰু নেট কোৱালিফায়াৰ অনলি পি এইচ ডি কোনো নাই।
নাই নাথাকে সেইকাৰণে আমি এপ্লাইও কৰা নাই ন যোৱাবাৰ আমাৰ লগৰ পি এইচ কোৱালিফাই দুজন মানে কৰিছিলে নহয় এক একো কামে নিদিলে লাজে পালে সিহঁতি মানে
উম সেই নেট থাকিলে যে পায় আৰু কিন্তু নেটৰো চিৰিয়াজ পেপাৰখন ইমান টান আহে।
অ
সেইখনৰ কাৰণে তো মাৰ খাও।
কিবা মানে কিনো পঢ়িবি।
উম আহ মানে মেথছ খিনিৰ কাৰণে বিশেষকে বহুত মানে হাই লেভেলৰ মেথছ দি দিয়ে। অসমীয়াৰ বেপাৰখন একো টান নাপাও। খন গুচি যায়, এখন সমীক্ষাখন পঢ়িলে পাৰিছা অঁ, কিন্তু
কিবা এটা ৰিলেট কৰিব পাৰোঁ নহয়। চিৰা চিধা চিধি এইটোয়ে হ'ব এনেকুৱাতে ভাবিব পাৰিম খিনি কি ভাবিবি ৰে।
আৰু ইংলিছত দিয়া থাকে, অসমীয়াতো দিয়া নাথাকে নহ
অঁ আৰু আৰু কি হয় জান, আৰু মানে কেনেকুৱা বোৰ মেথছ দিয়ে ন এই যে চাৰ্ট চাৰ্ট বোৰ দিয়ে যে সেইবোৰ যে চল্ভ কৰোঁতে বহুত টাইম গুচি যায়, টাইম নোযোৰেই। ভালকে উলিয়াবলে হ'লে, ভাৱিবলৈ বলৈও টাইম নাপায়।
আমি সেইখনত কিমান মাৰ্ক্স পাব লাগে?
নাজানো, ফৰ্তি হ'বলা।
অঁ সেইকাৰণে মই চাও এইবাৰ শ্লপ দিম চাগে।
এ খন যে মানে এ উম, শ্লেপ টো অকনমান ইজি নাহে।
হেৰি কিবা এটা কবলৈ
এইবাৰ এই নেটৰ আগে আগে হেৰিয়ে
অঁ কি
অহ
কৰি ল, তোৰ তো কৰি ল।
অ এইবাৰ নেটৰ আকচম
উম